শুনিছা নাই, অ, শুনিছা? শুনিছনে? হেল্ল', এই কথাবোৰ শুনিছা নাই মোক?
অ, শুনি আছোঁ অ,
অ, অ, অ, ভালনে খবৰ খাতি ভালনে বোলো?
ভালে ভালে তোমাৰ?
অ, ভালে ভালে তাৰপা বাকী কলেজ চলে অহা নাই নেকি?
কলেজ তোমাৰ নাই বন্ধই দিলেচোন।
অ, অ, একদম এক্জাম কেনেকুৱা হ'লে বা?
এক্জাম ভালে গৈছে।
অ, অ,
তোমাৰ?
মোক
অ,
শুনি আছ নে কথাবিলাক?
শুনি আছোঁ শুনিছোঁ মোৰ নেটৱৰ্ক প্ৰ্লেম জনিবা।
অ অ বাকী হে তোমাক সেইফালে বৰষুণ দিছে নাই?
হেল্ল'?
বসুধ
এ মোৰ নেটটো বেয়া প্ৰব্লেম দিছে।
ষুন যোখন দিছে নে নাই বৰষুণ যোখন দিছেনে নাই তোমাৰফালে?
বৰষুণ দি আছে অ।
অ, অ, বাকী মাটিৰ তোমালোক আমাৰ চছে তোমাৰ নাই এইকেইদিন পুৰা ৰ'দহে দি আছে তাৰপৰা মাটি ৰুইছে নেকি তোমালোক?
মাটি তোমাৰ আজিৰ পৰাা আৰম্ভ কৰিছোঁ আৰু।
অ, অ, অ।
ৰুবলে।
আমাৰ তোমাৰ এইটো চাইডে হেৰি তোমাৰ বৰষুণেই নাই বুঢ়ৰা মাটিখিনি হাল বৱাই থৈছে আৰু আমাৰখিনিও তাৰপবা বৰষুণ চৰষুণ নাই যেনিবা ৰুব বৰষুণ চৰষুণ আহিলে ভাল বাই থৈছে।
অ, পানী নাই না শুকাই গ'ল।
পাই গল পানী চানী নাই তোমাৰ বৰষুণেই নাই গছ চছ আমাৰ এই চাইডে পাহাৰ চাইডে গছ চছ কাটি
তোমাৰ একদম হেৰি কৰি থৈ দিছে আৰু তোমাৰ অলপ দিনৰ পিছতো হেয়ে হ'ব এই খেতি যেতিয়া মানে তোমাৰ ধানটো অলপ হ'ব তেতিয়া মেথোন আহিব তোমাৰ হাতী ও আহিব। আৰু প্ৰতি বছৰোন তোমাৰ আহি আছে।
এ তেনেহলে অসুবিধা মান দিয়ে।
দিয়ে দিয়ে তোমাৰ সে লাগে পুহে নিচি মানুহ বিলাকৰ। সেই তাৰপিছত তোমাৰ চব ধান খাই মেলি তোমাৰ সেই ধৰিব। পাৰি আমাৰ মানুহে ধৰে কিন্তু পইচা বুলি ল'ব পাৰি কিন্তু কিটো আৰু হেৰি কৰে আৰু তোমাৰফালে প্ৰব্লেম নহয় চাগেফালে এইবিলাক একো নোলায়।
আহ সেয়া যোৱাবা সেয়া পোকে উল পোপাল বহুততো তেনেকৈ খেতি নষ্টই হৈ গ'ল।
কষ্ট এইবাৰ বা কি হয়? ভাত পানী খালা না কি?